অ' কি কৰিছা?
হা
ভাত পানী খাই কৈ
অ' ভাত খালা?
আচ্ছা। ওহ কোৱাছোন, হু
অ' খালো দিয়া, টাইম হ'ল নহয়, ইমান সময়লৈ নাথাকো বাৰু। কোৱাছোন কোৱা, ইমান ন?? ও, দেৰিকে মানে ফোন কৰিলে যে?
হা
ৰাস্তাইদি গৈ থাকোতে দেখা পালো,
অ' দেখা পালা নেকি?
হা-হা কি কৈছা মাতটো ভাল কে অহা নাই অকণমান জুৰছে কোৱাছোন।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
কু-কোনোবা এজনীক কি ক'লা।
উঠাই লৈ গৈছিলা স্কুটিৰ পিছফালে।
অ'-অ' কিমানখিনি সময়ত।
এই আঢ়ৈটা মান বজাত নেকি।
অ'-অ'-অ'।
তেতিয়াই এবাৰ ফোন, তেতিয়াই এবাৰ ফোনটো মাৰিছিলোঁ। ফোনটো ৰিছিভ নকৰিলা দেখি পেলাই লগে লগে ক'লটো কৰিছিলো ক'লটো ৰিছিভ নকৰিলা।
অ' অ' স্কুটি চলাই আছিলোঁ কাৰণে চাগে ফোনটো ৰিছিভ নকৰিলোঁ। এই আজি তোমাৰ বন্ধ আছিলে যে।
অ' ঈদৰ বন্ধ।
অ' ঈদৰ বন্ধ মানে লগৰ এজনী। এজনী আহিছিলে তাকে মানে তাই। গাড়ী। পোৱা নাছিলে। ঘৰলে যাবৰ কাৰণে এনেই ধৰি লোৱা ঘৰৰ। ফ্ৰণ্ট দিয়ে টম টম বোৰ আহি থাকে ন সেইকাৰণে মানে আজি মানে বন্ধ কাৰণে চাগে নেকি টম টম বিলাক নাছিলে।
। আতচা হেইটো কথা।
অ' তাইক মানে সেই ডাইৰেক্ট গাড়ী ষ্টেণ্ডত উঠাবলৈ লৈ গৈছিলো এই তেতিয়াই দেখিছিলা চাগে তুমি।
ছোৱালী এজনী বোলো অচিনাকী ছোৱালী লৈ গ'লা কোন ছোৱালী বুলো।
অ' সেই তাইকে লৈ গৈছিলো।
তাৰ পিছত খবৰ খাটি।
আছো দিয়া ভালেই তোমাৰ কোৱা।
এইয়া থিকে আছো আৰু।
উম এনেই। গা চা সব ভাল ন।
গা চা ঠিকেই আছো বাৰু।
উম ঘৰৰ মা হতৰ।
মা হতৰ ভালেই দেউতাহে । একচ্চিদেন্ত এটা হ'ল ।
অ'-অ' একচ্চিদেন্ত।
উম ভৰিত কষ্ট পালে বাইকৰ ষ্টেণ্ডডাল গোটেই ডাল সোমাই গ'ল গৈ ভৰিত।
অ'-অ' চিলাই টিলাই পৰিছে নেকি।
অ' তোমাৰ পাঁচতা চিলাই পৰিছে।
অ' অ' অ' আত।
দিন হ'ল বাৰু অলপ । কৰা হ'ল।
অ' এতিয়া তোমাৰ শুকাইছেনে
হব।
হেল্ল শুকাইছে নে নাই,
উম শুকাইছে চিলাইও কটা হল বাৰু
অ', অ', মই গমে নাপাওঁ মানে শুনা নাই
অ', গম নাপাই বাৰো
অলপ অলপ ঠিক হৈছেগে আৰু।
অ', অ', এনেইটো চুগাৰ টোগাৰ নাছিলে আৰু নাছিলে ন?
চুগাৰ মানে ৰবা চুগাৰ টো অলপ আছে। বেছি নাই। তথাপি চুগাৰ টো অলপ আছে কাৰণে শুকুৱা নাই অলপ বস্তুটো
অ', অকমান টাইম লাগিছে ন?
দিন হ'ল টো দশ পোন্ধৰ দিন মান হ'ল। এতিয়ালেকে ভালকে
অ', সেই মে চুগাৰৰ মেডিচিন লয় নে কি? হেল্ল হেল্ল হেল্ল হেল্ল শুনিছানে? হেল্ল শুনিছা?
অ', শুনি আছোঁ। অ',
হা
কিবা কৰিবলে গৈছিলানি?
নাই নাই নাই নেটৱৰ্ক টো প্ৰব্লেম দিছে নেত নেটৱৰ্কটো নাই কিয়া হৈ গৈছিল চাগে মাজতে সেইকাৰণে তোমাৰ মাতটো মই শুনা পোৱা নাছিলোঁ। মই কৈ আছিলোঁ এই বা নিউৱৰ্ক কি দিগদাৰ হৈছে অ'
কল এটা কৰিব শক্তি নাই।
অ' নাই ইমান অসুবিধা দিয়ে মানে একো এটাতো চাব নোৱাৰিএ মবাইলত
উম কৰিয়ে থাকিব।
উম বাকী মই সুধি আছিলোঁ যে তেওঁ কিবা ডাইবেটিছৰ মেডিচিন লয় নে কি?
ডাইবেটিছৰ তেনেকা কোনো মেডিচিন লোৱা নাছিলে এতিয়া লৈছে।
অ অ চেক চেক কৰাই লবা ভালদৰে যদি মানে তোমাৰ মেডিচিন লব লগীয়া যিদ নাই হোৱা তেনে ভাল কথা কিন্তু মানে দায়েতটো অকমান মন দিব লাগিব আৰু
উমখো চেক চেক কৰাওতে তেতিয়া তোমাৰ, নৰ্মেল আছিলে,
অ' ঠিকে আছে তেতিয়া হলে ইমান প্ৰবলেম নাই এনে মিঠা চিঠা খায় নে কি?
উম মিঠা চিঠা খায় এতিয়া অলপ কমিছে আৰু
উম, উম, উম যদি তোমাৰ উম। আচ্ছা, যদি মানে কেতিয়াবা বাওঁ উলাইছিলে অকমান বেছিকে তেতিয়া হ'লে তেওঁক কোৱা যে মিঠাটো মানে কমাবৰ দিয়া আৰু দাইতটো মেইনটেন কৰিবৰ দিয়া তেতিয়া নৰ্মেলত থাকিব নহ'লে এবাৰ হৈ যাব লাগিলে কমোৱাটো বহুত টান।
তাকে ক'লে শুনি নুশুনে যে মিঠাটো প্ৰায় কমাই খাব খাই থাকে।
উম, মিঠাটো মানে এৰিব লাগিব মূখখন মানে বাচিব লাগিব।
উম, বেমাৰ হ'লে হেইটোটো আৰু বেমাৰ হ'লে হেইটোটো মূখখন বাচিব লাগিবটো।
অহ' মানে প্ৰেচাৰ হক চোগাৰ হক এই বিলাক বস্তত মানে তোমাৰ একদম অকল ঔষধ খালে নহয় মানে ঔষধৰ লগত যাদি ভালদৰে খোৱাটো মানে নিয়মীয়াকৈ নকৰে তেতিয়া হ'লে মানে বস্ত কিতু! ভাল নহয় মানে তুমি ঔষধ খাই পেলাই যদি মানে ধৰিলোৱা এতিয়া ঔষধ খাই আছা, ঔষধও খাই আছা, ইফালে মিঠাও একদম ঠিকছে খাই আছা, তেতিয়া ভাল নহয় মানে।
বয়সো হৈছে পৰকীয়াই এইটো বয়সত মিঠা ছিঠা এৰিব হৈছে আৰু
উম, এনেও এনেও এতিয়া আমিও লাহেকেআও আৰু কেইবছৰ মানৰ পাছত মিঠাটো মানে একেবাৰে নোখোৱা নহয়, কিন্ত লাহেকে কমাব লাগে আৰু কাণ উম, কাৰণ আজিকালী মানুহবোৰ আগৰ নিচিনা নহয় ন? খোৱা বোৱাবোৰ বহুত ভেজাল হল।
একে শাক পাছলিচ কিমান কিনিব।
চব সাৰ দিয়া। ঘৰত কৰে নেকি কিবা সৰু সুৰাকে?
অ শাক-পাচলিবোৰ থাকেই আৰু ন? নিজে কৰি দিয়া এহাতত
অঁ সেইটো মানে নিজেই
তোমালোকৰ তাতে কৰানে?
এ আমা ইয়াত জে তোমাৰ আগতে কৰিছিলে মানে আগতে মানে হেৰি কি কয় এ হেৰি তাৰ নামটোৱে নাহে মাটিটো মানে ভাল আছিলে, আমাৰ মাটিখিনি অকন মান তৰনিচ নেজানো তেতিয়া কৰিছিলে ধুনিয়াকে হৈছিলে, তাৰপাছত নতুন মাটি পেলালে কৰপৰা জানো টেক্টৰ দি মাটি পেলায় দিলে
কোনে জানো টেক্টৰ দি মাটি পেলাই দিলে সেইকাৰণে হেৰি কি কয় মানে তোমাৰ মাটিটো বহুত বেয়া আহিলে মানে জেছিবিয়ে তলৰ মাটিটো খান্দি দিলে নেকি। এতিয়া কিবাযেন বস্তু অ' বস্তুবোৰ নচ মই কৰিলো বহুত মানে অলপমান হয় হেখিনি ইমান ভালকে নহয় মানে খাবলে যোগ যোগ্য নহয় গৈ আৰু।
উম তাত তেনেকে ভাত বনাই নেকি?
উম মানে হলেও মানে কিবা ভাল নহয় মানে একদম পাতবিলাক মেওনা মেওনি তেনেকুৱা টাইপৰ হয়।
কি খেতি কৰিছিলা পিছে।
এ তোমাৰ সৰু সুৰা ধনীয়া চনীয়া সেইবোৰে দিয়ে মানে।
উম। কোনে দেউতায়ে কৰে নেকি?
হুম
নাই খুৰাই ৰোৱে নে মাৰ এই তোমাৰ খুৰীয়ে ৰুই?
মায়েই কৰে, মাই কৰে দেউ দেউতাই এইবিলাক ধান্দাই নাই, দেউতাৰ এইবিলাক একো ধান্দা নাই, মায়েহে কৰি থাকে।
নহয় হয়, আগতে বহুত হৈছিলে, আগতে আমাৰ যেতিয়া ভোল হওক, ধুন্দুলী হওক যিয়েই নকৰক হয়নে এনেকুৱা লাগে, সদায় মানে বলে নোৱাৰা হৈ যায়। এতিয়া এই নতুনকৈ মাটিটো পেলাই দিয়াৰপৰা মাটিটো ভাল নহয়। তলৰ মাটিটো আনি দিলে যে, মাটিটো কিবা সাৰ নাইকীয়া নিচিনা, সেইকাৰণে নহয় ভালকে। গোবৰ-চোবৰ ও পেলাই আছে। কিন্তু ইমানো এতিয়া থিক হোৱাগৈ নাই।
অ আমাৰ এইফালে আহিবা, লৈ যাবাহি, চব পাচলি কৰা হৈ আছে।
অহ, আহিম দিয়া। তুমি আমাৰ এইফালে আহিলে দি থৈ যাবা আকৌ কেতিয়াবা।
ও, হো হো, বাকী, কবা দেউতাক ভালদৰে বুজাবা। ভালকে মানে খোৱা-বোৱাটো, ও
অ' খোৱা- বোৱাটো মেইন্টেন কৰিব লাগে।
অ'। মিঠাই চিথাই এইবিলাক, বা বেকাৰী বস্তু বিলাক
এইয়া আৰু তোমাৰ বেমাৰ বিলাক বেছি হ'লে লোভটো বেছি বাঢ়িহে যায় সেইটো জানাই আও।
অ', আৰু ফল-মূল বোৰ ও ধৰি ল বেছি জোনবোৰ ফল-মূল মিঠা হয়। সেই বিলাক ফল-মূল ও অকমান কমকে খাব লাগে মানে।
তাকে, আহিলে ঘৰ ফালে আহিলে বুজাবাচোন অলপ। এইফালে আহিলে অলপ বুজাবাচোন। বহুত দিন হ'ল অহা নাই।
এই, মাটিৰ তলত হোৱা বস্তু বিলাক যে শিপা বুলি কয় আও জোনবিলাক বুলি কয়, অ স মাটিৰ তলত হোৱা বিলাক। এই মূলা-চূলা ব এই অ সেইবিলাক। আলু এইবিলাক মানে বেয়া খোৱাটো। ‌ এইবিলাকো কমাব দিবা অকণমান। বুজাবা আৰু ভালদৰে।
বাৰু, কৈছা যেতিয়া বুজাব লাগিব আৰু।
বাৰু হ'ব দিয়া, আজি দেৰিয়ে হ হ'ল বহুত ৰাতি। বেলেগ পিছত কথা পাতিম দিয়া, ও ও, হ'ব দিয়া। ও। অ, গুডনাইট।